কি কৰিছা?
হেল্লৌ'
হেল্লৌ' শুনিছা?
অঁ' কোৱা।
এ কি কৰিছা?
নাই এনেই আছো কোৱা।
অঁ ভালে আছো হয় ভালনে খবৰ খাতি?
ভালে ভালে, তোমাৰ?
এ মোৰ ভাল ভাল ভাল, এ তাকে এ এনেই আৰু এতিয়া আমাৰ ইয়াত ৱ- খালো খালো খালো এই খুব গৰম পৰিছে দেই। এতিয়া তোমাৰ এই উম ফেনৰ তলতে অকমান জীয়াই আছো। তাকে আজি সেই ভাত খাওঁতে ভাত খাওঁতে তোমাৰ- গাহৰি মাংস আছিলে। তাকে, - তাতে মোৰ পতককে তোমালে কথা এটা সুধিবলে মন গ'ল আমাৰতো এতিয়া অসমত তোমাৰ গাহৰি মাংসটো এটা অত- তন্ত জনপ্ৰিয় মাংস। তাৰ ওপৰতে বোলে- বোলো আমি দুইটাই কিবা এটা আলোচনা কৰো উন্নয়নমূলক। তাকে, -
হুম হুম, এতিয়া তোমাৰ গা- গাহৰি মাংস মানে এতিয়া ক'ব গ'লে তোমাৰ ইয়াৰ ভূমিকা অসমত যথেষ্ট দেখা গৈছে আচলতে।
হয়।
অসম অসমখন হৈছে বৈচিত্ৰয়পূৰ্ণ সংস্কৃতি ভাষা, - পৰম্পৰা আৰু খাদ্যভ্যাসৰ মিলন ভূমি।
হয়।
আচলতে অসমত আচলতে বাস কৰা বিভিন্ন জনগোষ্ঠীৰ নি নিজস্ব খাদ্য সংস্কৃতি আছে। এই বৈচিত- ত মাজত গা গাহৰি মংস বহু জনগোষ্ঠীৰ চাব গ'লে অতি জন- প্ৰিয় আৰু ঐতিবাহিক খাদ্য। তুমি চাব গলে ইয়াৰ ভিতৰত মিছ উম উম'। মিচিং, বড়ো, কাৰ্বি, তিৱা, দে, সোণায়- কছাৰী আদি বহু সময়ত দৈনন্দিন আহাৰ হিচাপে গাহৰি মাংস আচলতে- তেওঁলোকে খোৱা দেখা যায়।
হয় হয়।
আচলতে এই গাহৰি মাংস আমি উৎসৱ আৰু সামাজিক অনুষ্ঠানতো- এই আহ ভূমিকা দেখা গৈছে এতিয়ালৈকে অসমৰ বহুত জনগোষ্ঠী- বিহু বিবাহ নামাকণ বা সামাজিক বুজ পাবনত বিভিন্ন উৎসৱত গা খৰি মাংস ব্যয়জন পৰিৱেশন কৰা পৰম্পৰাগত আছে।
উমঁ!
আৰু এই গাহৰি মাংস পালনে আচলতে চাব গ'লে অ অ অসমৰ আ পুৰুষসকলক এক কৰ্মৰ সংস্থাপন ফালৰ পৰা চাব গ'লে- বহুত উন্নত দেখা গৈছে।
হয়ঁ হয়ঁ মানে এতিয়া মই যদি ক'বলৈ যাওঁ সঁচা কথাত- ক'বলৈ গ'লে গাহৰি হৈছে অনৈক্য়ৰ মাজত ঐক্য়। জনগোষ্ঠ ইমান বৈচিত্ৰয়পূৰ্ণ, অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত এক ঐক্য বান্ধনি গঠন কৰা বস্তুটো হৈছে গাহৰি।
হয়ঁ।
কাৰণ গাহৰিটো এটা মাংস নহয়। ই এক সোৱাদ নহয় ই এক আৱেগ। এতিয়া মই যদি তোমাৰ বৈজ্ঞানিক দৃস্তিত চাবলৈ বিশ্লেষণ কৰিবলৈ যাওঁ- ভাৰতত মুঠ উ মানে উৎপাদিত মাংস প্ৰায় আঠৰ পৰা দশ শতাংশ মাংস গাহৰি এতিয়া তোমাৰ উত- উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ভাৰতত গাহৰিৰ মাংস সৰ্বাধিক ব্যৱহাৰকাৰী অঞ্চলসমূহৰ ভিতৰত- স্থান দখল কৰে গম পোৱা নে?
হয়।
অসমত লাখ লাখ পৰিয়াল গাহৰি পালন কৰি জীৱিকা নিৰ্বাসন কৰি আছে প্ৰায়- তেওঁলোকৰ তা বছৰেকত ইনকামো কি বছৰেকত তোমাৰ- আয়ে কম কময়ও আঠ দশ লাখ টকালৈ পৰ্যন্ত হৈ যায়। কেৱল গাহৰি প্ৰসায়েদি গাহৰি পালন কৰা অসম- উপাদন খণ্ডৰ এটা গুৰুত্বপূৰ্ণ অংশ আৰু গ্ৰাম্য অৰ্থনীতি- শক্তিশালী কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰে এই গাহৰি মাংস। গাহৰি গাহৰি মাংস নহয় আচলতে গাহৰিয়ে তোমাৰ গম পোৱা নে এটা এতিয়া তোমাৰ অঁ।
হয়ঁ মই এতিয়া তোমাক এই মাংসকৰ ওপৰত তোমাক মই কিছুমান সুবিধা আৰু অসুবিধাৰ বিষয়ে কবলৈ যাম। সুবিধাৰ ভিতৰত তোমাৰ ধৰি লওক গাহৰি মাংসৰ উচ্চ পৰিমাণৰ প্ৰটিন থাকে।
অঁ!
যিহেতু প্ৰটিন আমাৰ শৰীৰৰ কাৰণে অতি প্ৰয়জনীয় এবিধ- ভিটামিন হয়ঁ।
হয়ঁ হয়ঁ হয়ঁ মানে তোমাৰ আহ সেইটোৱে- প্ৰতি মই জনাত প্ৰতি এশ গ্ৰাম ৰন্ধা গাহৰিত। প্ৰায় ছাব্বিশৰ পৰা সাতাইশ গ্ৰাম প্ৰটিন থাকে কিন্তু আৰু শক্তি আঠাইছৰ পৰা সাত। দুশ সত্তৰ দুশ সত্তৰ কেলৰী লকে থাকে। আৰু আইৰণ প্ৰায় এক মিলিগ্ৰাম থাকে ভিটামিন বি টুৱেলভ প্ৰায় উমঁ এক।
ই চাব গ'লে আমাৰ শৰীৰৰ গঠনত বহুত সহায় কৰে।
হয়ঁ হয়ঁ।
এই অৰ্থনীতিৰ লাভৰ পৰা চব ক'ম যে গাহৰি পান অসমত বহু কৃষক আৰু যুৱকৰ বাবে লাভজনক বেপাৰ। আৰু সাজ। কিন্তু গুৰুত্বও দেখা যায় আদি ইয়াৰ মাজত কিছুমান অসুবিধালৈ কবলৈ গলে অতীত ছৰ্বি। বেছি পৰিমাণে গাহৰি মাংস খালে উস্ত উচ্চ কলেষ্টৰল আৰু হৃদয়োগৰ সমভাৱনা বৃদ্ধি পাব পাৰে যিটো আমাৰ আহ স্বাস্থ্যৰ কাৰণে অতি হানিকাৰক। এ আৰু পাচনত অসুবিধা হ'ব পাৰে অতিত তেল চৰ্বিযুক্ত গাহৰি মাংস কিছুমান লোকৰ বাবে হজম কৰাত অসুবিধা হব পাৰে। আৰু তোমাৰ ইয়াৰ পৰিৱেশত প্ৰভাৱ বহুতো দেখা যায় বৃহৎ পৰিৱেশত গাহৰি পালন কৰিলে বই জ ব্যৱস্থান আৰু পৰিৱেশৰ প্ৰদূষণৰ সমস্যাৰ সৃষ্টি হয়। যিকণে আমি যিবোৰ উশাহ আমি উশাহ ললে আমি উ উশাহৰ দ্বাৰা বহুতো বেমাৰৰ সৃষ্টি হয়। আচলতে এনেকুৱা অতিৰিক্ত গাহৰি পালনৰ দ্বাৰা এইবোৰে বেমাৰ সৃষ্টি হয়।
হয়। মই তোমাৰ সেই বে মানে তোমাৰ যিবিলাক আহ তুমি অসুবিধাৰ কথা কলা তাতে মই এটা আহ আ অ যোগ কৰিব বিচাৰিম। তোমাৰ এই যি গাহৰি মাংস কেতিয়াবা আমি ফিতাপেলুৰ প্ৰভাৱো দেখা যাওঁ। দেখা যায় মানে ফিতাপেলু প্ৰভাৱ আ তাৰ ফলত মানুহৰ ম মগজু তথা বিভিন্ন অংগত সেই ফিতাপেলুৱে এ তোমাৰ জ তাৰ জনসংখ্যাৰ বৃদ্ধি কৰি সম্পূৰ্ণ মানুহৰ মৃত্যুমুখত পেলোৱা আমি উদাহৰণ নেদেখা নহয়।
এম্
হয় নহয় সেইটো এতিয়া তোমাৰ মানে উচ্চ পৰি অ উচ্চ পৰিমণৰ প্ৰটিন থকা মাংসৰ ভিতৰতো গাহৰি মাংসও এটা ধুনা অভূমিকা পালন কৰে এতিয়া এতিয়া তোমাৰ যদি মই যদি অসমৰ বিভিন্ন এতিয়া সুবিধা সুবিধাতো সবতে থাকিব। সেইটো ভাল গাড়ী মটৰ এখনতো থাকিব গাহৰি মাংসতো থাকিব কিন্তু এতিয়া আমি যদি তাৰ যদি সুৱাদৰ কথা ক'বলৈ যাওঁ তোমাৰ সময়ত এতিয়া প্ৰ চলিত যিবিলাক গাহৰি যিবোৰ ব্যয দুই এষৰ ক'ব বিচাৰিম তোমাৰ গাহৰিক খৰিচা গাহৰিত অত্য়ন্ত জনপ্ৰিয় এক খাদ্য। লাই গাহৰি অত্যন্ত প্ৰয় জনপ্ৰিয় তোমাৰ বাঁহৰ আহ যি বাঁহৰ যি পাপতি ব গাহৰি ব বনাই পিনি খোৱা হয়। সেয়া এক অত্যন্ত সোৱাদজনক খাদ্যয়। তোমাৰ যি পুৰি গাহৰি খোৱা পোৰা গাহৰি ইও এক অনন্যা খুকিয় খুকি উম উ মানে তোমাৰ তৃপ্তি প্ৰদান কৰে। খোৱাম ব্যক্তিজনৰ তাত তেনেকে তোমাৰ যি আমি যি ধুনীয়া উতলাই খোৱা গাহৰি দালিৰ লগত খোৱা গাহৰি আলুৰ লগত ভাজি খোৱা গাহৰি আমি হয় ঊঃ। সম্পূৰ্ণ মানে তোমাৰ গাহৰি যদি ব্ঞ্জনৰ কথা কবলে যাওঁ মই এতিয়া কৈ সেখ নহব ইমানেই ব্ঞ্জন মানুহে খাই ভাল পায়। এ তাকে আৰু কিন্তু কিছুমান ক্ষেত্ৰত অসমীয়া সমাজত কি অ
গাহৰি পালন আৰু ইয়াৰ অৰ্থনৈতিক গুৰুত্ব বহুতখিনি দেখিবলৈ পোৱা গৈছে। অ খাদ্য সংস্কৃতি আৰু পৰিচয়ো ইয়াৰ বহুতো আছে, ই অকল কেৱল খাদ্যই নহয় ই বহু জনগোষ্ঠীৰ বাবে ঐতিহ আৰু সামাজিক সম্পৰ্ক আৰু সাংস্কৃতিক পৰিচয় এক অংশ। প্ৰজন্মৰ পৰা প্ৰজন্ম চলি অহা ৰন্ধন পদ্ধতি আৰু পৰম্পৰাই অসমৰ খাদ্য অতিকে অধিক সমৃদ্ধ কৰি ত- তুলিছে। অসমৰ বহু জনগোষ্ঠীৰ মাজত গাহৰি মাংস এক অত্যন্ত জনপ্ৰিয় খাদ্য আৰু পৰম্পৰাগত খাদ্য। ইয়াত সোৱাদ আৰু প্ৰচলন সাংস্কৃতিক মূল্য অৰ্থনৈতিক অৱদানে ৰাজ্যখনত খাদ্য সংস্কৃতিৰ বিশেষ স্থান দখল কৰিছে। যদিও সকলো অসমবাসীয়ে গাহৰি মাংস গ্ৰহণ নকৰে, তথাপি ইও-ই অসমৰ বৈচিত্ৰ ত পুনৰ অসমৰ বৈচিত্ৰপূৰ্ণ খাদ্যতিহাসৰ এক গুৰুত্বপূৰ্ণ অংশ।
হয়।
সেয়েহে তোমাৰ সকলোৱে খাদ্য বিয়াস আৰু সংস্কৃতিক পচন্দ সমান সমান সন্মান জনোৱা- জনোৱাই আমাৰ সমাজৰ অন্যতম আমি আচলতে
হয়।
উম, আৰু ইয়াৰ বিষয়ে তুমি আৰু কি ক'ব বিচাৰা কোৱা।
মই মানে তোমাৰ তেনেকেনো কি কম এতিয়া তোমাৰ, গাহৰি মাংসটো সেইটোৱে আৰু এ, যোনে ভাল পায় তাৰ কাৰণে ভাল, যোনে বেয়া পায় তাৰ কাৰণে বেয়া, কাৰণ কেলে নিজৰ খোৱা বস্তুটো সদায় নিজৰ নিজস্বতাৰ ওপৰত দি নি-নিৰ্ভৰ কৰে তুমি যদি খাই বেয়া পোৱা, তেনেহ'লে এইটো কোনো কথা নাই, তুমি বেয়া পোৱা, পোৱা মই ভাল পাওঁ, পাওঁ। গতিকে আমি সেইবোৰ কত কোনো মানে ধৰ্মীয় কথাত কোনো মাতা নামাতি এই নিজ ওপৰত গুৰুত্ব দি, এই সেই মাংসটো অ' বিশ্বদৰবাৰত প্ৰদৰ্শন কৰিলে আমাৰ অসমৰ তথা ভাৰতবৰ্ষৰ যথেষ্ট উন্নতি হ'ব বুলি মই ভাবোঁ আৰু সেয়াই আৰু তোমাৰ লগত আৰু বেলেগ কি পাতিম। তাকে ভাল লাগিলে কথা পাতি বাৰু তোমাৰ লগত। কলটো কৰি মই অ', তাকে অ'।
দিনত আৰু বিষয় লৈ তোমাৰ লগত কথা পাতিম।
ঠিক আছে, ঠিক আছে, ঠিক আছে। ভাল লাগিলে দিয়া হ'ব।